হয় নে?
হেল্ল'?
উম, শুনিছানে?
অ' শুনিছো, তুমি শুনা পাইছানে বাৰু?
অ' মই শুনিছো শুনিছো।
অ' কি কৰি আছা?
এয়া তোমাৰ এনেই ঘৰৰ আগফালে ওলাই আহিলো খোজকাাঢ়িবলৈ। তুমি কি কৰিছা?
অ' এয়া ময়ো এয়া ভাত পানী খাই বৈ উঠিছোহে, বাকী তুমি খোৱা বোৱা কৰিলা নাই?
খোৱা বোৱা নাই কৰা এই কৰিমগে হে এতিয়া মই এতিয়া ওলাই আহিলো যে। এতিয়া ঘৰলৈ গৈ খামগে আৰু।
হয়, হয় অ' বাকী খবৰ খাতি ভালনে?
উম, খবৰ খাতি ভালেই বাৰু দেই, তোমালোকৰ ভাল নহয়।
অ' ভালে ভালে অ' ভালে আছো। তাকে বোলো বহু দিন হ'ল তোমালৈ ফোন চোন কৰা নাই আজি বোলো এটা বিশেষ বিষয়ৰ ওপৰত কথা পাতো বুলিহে তোমালৈ ফোন কৰিলো মানে।
অ' কি বিষয় কোৱাচোন বাৰু?
তোমাৰ বিষয়টো মানে এনেকুৱা হ'ব মানে একদম সহজ সৰল বিষয়, মানে আমি ভ্ৰমণ কৰাৰ আমি যে ভ্ৰমণ ভ্ৰমণ যে কৰো যে ভ্ৰমণ কৰাৰ উপযোগিতাৰ ওপৰত আমি কথা পাতো বুলি ভাবিছো কেনেকুৱা হ'ব বাৰু বিষয়টো?
অ' বিষয়টো একদম ভাল হ'ব, এইটো একদম ধুনীয়া বিষয় বাচি লৈছা।
হয়, হয় মানে এতিয়া কবলৈ গ'লে কি হয় আমি মানে আমাৰ জীৱনত ভ্ৰমণ কৰাটো এটা অত্যন্ত প্ৰয়োজনীয় বিষয় বুলি মই ভাবো, গ'ম পাইছা?
উম, হয়, হয়।
মানে এতিয়া তুমি চাবলৈ গ'লে কি হয়, আজিকালিৰ দিনৰ মানুহ বোৰে একদম পুৰা কাম কাজত বহুত ব্যস্ত হৈ থাকে হয় নহয় বাৰু? হয়, তাৰ ফলত মানুহবোৰৰ কি হয় আজিকালি বহুত মানে মানসিক চাপ পাই থাকে। তাৰোপৰি মানে এই প্ৰেচনত যায় যে বুলি যে কয় মানুহ বিলাক গ'ম পাইছা? আচলতে আমি যেতিয়া ভ্ৰমণ কৰো নহয় ভ্ৰমণ কৰাৰ ফলত মানে আমি সেই মানসিক চাপ ক'মে, আৰু তোমাৰ মানে মনটো ভাল লাগে আচল কথাত কবলৈ গ'লে বুজিছা?
হয়, ভাল লাগে অ'।
হয়, হয় সেইবাবে আমি ভ্ৰমণ কৰা টো মানে আমাৰ জীৱনত এটা অ' মানে প্ৰয়োজনীয় বিষয় হিচাপে আমি লৈ ল'ব লাগে।
হয়, লৈ ল'ব লাগে অঁ।
আৰু ভ্ৰমণ কৰিলে আমাৰ যে অকল মনেই ভাল লাগিব সেইটো নহয় আকৌ আমাৰ ভ্ৰমণ কৰিলে মানে বহু খিনি মানে এ উপকাৰ হয় তাৰ ভিতৰত গ'ম পাইছা? মানে এতিয়া তুমি চাবলৈ গ'লে কি হয়, আমি ভ্ৰমণ কৰিলে মানে বহু খিনি নজনা কথা জানিব পাৰো গ'ম পাইছ ছানে? তাৰপিছত তোমাৰ অ' অ' মানে এখন কিতাপ পঢ়িলে মানুহে যিমানখিনি মানে তোমাৰ জ্ঞান অৰ অৰ্জন কৰিব পাৰে নহয় আমি মানে ভ্ৰমণ কৰিলেও মানে আমি সিমানখিনিয়ে মানে জ্ঞান লাভ কৰিব পাৰো।
উম।
সেইবাবে সেইবাবে আচলতে মানে ভ্ৰমণ কৰাটো মানে মই উপযোগী বুলি ভাবো। কাৰণ এতিয়া তোমাৰ আমি এতিয়া তুমি ধৰি লোৱা দেই তুমি এতিয়া অসমৰ বাসিন্দা হয় নে? তাৰপিছত তুমি এতিয়া অৰুণাচললৈ তুমি অৰুণাললৈ তুমি ফুৰিবলৈ গৈছা, তাৰ পিছত ফুৰিবলৈ যাওঁ মানে ভ্ৰমণ কৰিবলৈ যাওঁতে তোমাৰ কি লাভ হ'ব তাত? অৰুণাচলৰ বিষয় তুমি জানিব পাৰিবা এ মানে তাত বাস কৰা লোকসকলৰ বিষয়েও জানিব পাৰিবা। তেওঁলোকৰ মানে কেনেকে বসবাস কৰে সেইটো জানিব পাৰিবা, তাৰ উপৰিও তেনে তেওঁলোকৰ মানে যি ভাষাৰ কথা জানিব পাৰিব, বা তেওঁলোকৰ জনগোষ্ঠী, তেওঁলোকৰ খাদ্যভাসৰ কথা জানিব পাৰিবা হয় নে নহয়? সেই ক্ষেত্ৰত সেই ক্ষেত্ৰত আচলতে আমাৰ বহুত উপকাৰ হয়। কাৰণ এতিয়া মানে আমি অকল যে আমি এতিয়া জীৱ শুনাই এতিয়া মানে তুমি এতিয়া জীৱনতটো জীয়াই আছা হয় নে? তুমি এতিয়া মানুহৰ মানুহৰ জীৱনটো এবাৰ পায় বুলিয় কয়, সেই এবাৰটে যদি আমি যদি ফুৰি চকি যদি গোটেই পৃথিৱীখন যদি চাব নোৱাৰো, তেতিয়া মানে আমাৰ জীৱনটো মানে অনৰ্থক নিচিনা হ'ব।
হয়, হয়। অ'
সেইবাবে মানে আমি ভ্ৰমণ কৰাটো উপযোগী। আৰু এতিয়া তুমি এটা কথা থা এ হয় এটা কথা তুমি লক্ষ্য কৰিবাচোন এই হেৰি মানে কিতাপ পত্ৰ লিখা মানুহসকলে মানে লেখকসকলে তোমাৰ বহুত ভ্ৰমণ কৰে তেওঁলোকে, কিয় ভ্ৰমণ কৰে গ'ম পাইছানে? মানে তোমাৰ এ ভ্ৰমণ যেতিয়া তেওঁলোকে কৰে তাৰ পৰা মানে বহুত কথা জানিব পাৰে, মানে বেলেগ বেলেগ লোক মানে মানুহ লগ পাই সেই মানুহৰ কথা জানিব পাৰে, আৰু তেওঁলোকৰ তেওঁলোকৰ যদি মানে জীৱনৰ কথা যদি ভাল লাগে তেওঁলোকৰ ওপৰত মানে কিতাপো লিখি দিয়ে। এনেকুৱাও কৰা মই আমি দেখা পাইছো। হয় নহয়? হয়, হয় সেই ক্ষেত্ৰত মানে ভ্ৰমণ কৰাটো এটা উপযোগী বুলি মই ভাবো। আৰু আহ তুমি এতিয়া মানে যি লেখকসকলে ভ্ৰমণ কৰিবলৈ গৈ পেলাই তোমাৰ ধুনীয়াকে নদীৰ কাষত বহে, বহি পেলাই তোমাৰ এ নদীৰ ওপৰত কবি বিতা লিখে, বা পৰ্বত পাহাৰৰ ওচৰত বহি পৰ্বত পাহাৰৰ ওচৰতৰ ওপৰত কবিতা লিখে, মানে প্ৰকৃতিটো কেনেকুৱা আমি সেই কথাটো আচলতে জানিব পাৰো ভ্ৰমণ কৰা ফলত। আৰু তাৰ উপৰিও এটা কথা কি হ'ল, ভ্ৰমণ বুলি ক'লে যে তোমাৰ একদম বহুত দৰণ দূৰ দূৰণিলৈ গৈ যে ভ্ৰমণ কৰা সেইটো নুবুজাই আকৌ।
নুবুজায়, নুবুজায় অঁ।
ভ্ৰমণ বুলি ক'লে তুমি মানে তোমাৰ ঘৰৰ ওচৰতে যদি তোমাৰ কিবা অভয়াৰণ্য এখন আছে মানে এখন অৰণ্য আছে, নতুবা এখন পৰ্বত আছে, পাহাৰ আছে তুমি সেই তালৈকে গৈ পেলাই মানে তুমি তাত থকা জীৱ জন্তু প্ৰকৃতিৰ কথা তুমি জানিব পাৰা। আৰু হয়, হয়। সেই সেইকাৰণে মানে আমাৰ ভ্ৰমণ কৰাতটো উপযোগী, আৰু কিছুমান মানুহে কি বুলি কয় যে তেওঁলোকৰ সময় নাই মানে এনেকে টকা পইচা বহুত খৰচ হয় সেইবুলি ভাবে, আচলতে টকা পইচা বেছি খৰচ নহয় ভ্ৰমণ কৰিলে, মোৰ মতে মানে তোমাৰ এতিয়া ঘৰৰ ওচৰতে থকা যদি তুমি মানে এখন জেগালৈ যদি যাব বিচাৰা অঞ্চললৈ যাবলৈ বিচাৰা তাত তোমাৰ তুমি এতিয়া ত এতিয়া এটা কথা তুমি চাব পাৰা অ' সপ্তাহটোত তোমাৰ ছদিন তোমাৰ মানে কৰ্মসূত্ৰে তুমি কাম কৰিব লাগিব দেই কিন্তু তুমি যি দে দেওবাৰ দিনটো তুমি বন্ধ পাবা।
বন্ধ পাম অ'।
সেই দেওবাৰ দিনটোত তুমি ধুনীয়াকে মানে তোমাৰ ঘৰৰ অঞ্চলত থ মানে ওচৰত থকা এখন অঞ্চললৈ গৈ পেলাই তুমি সেই অঞ্চলৰ মানে তোমাৰ যি প্ৰকৃতিৰ ওপৰত মানে তুমি পা মানে জানিব পাৰা মানুহৰ বিষয়ে জানিব পাৰা হয় নে নহয়?
হয়, হয়।
সেই ক্ষেত্ৰত মই সেইটোৱে ক'ম যে ভ্ৰমণ কৰাটো মানে আমাৰ বাবে এটা উপযোগী বিষয় বুলি ক'ম। গ'ম পাইছা? বাকী ইয়াৰ ওপৰত তোমাৰ মতামত দিয়াচোন বাৰু অলপ?
উম, হয় এতিয়া যদি আমি চাওঁ চ এতিয়া ভ্ৰমণৰ কথা যিহেতু আমি আলোচনা কৰি আছো এতিয়া আচলতে ভ্ৰমণ কৰিলে কি হয় আমাৰ যিখিনি বাহ্যিক জ্ঞান বা আমাৰ ধৰা যি যিখিনি জ্ঞান আমাৰ উপলব্ধ নাথাকে, পৰিৱেশৰ ওপৰতে হওক বা কিছুমান জনগোষ্ঠী -ষ্ঠীৰ জনগোষ্ঠীৰ ক্ষেত্ৰতে হওঁক সেইবিলাকৰ ওপৰত কি হয়, আমাৰ জ্ঞানবিলাক বৃদ্ধি পায় আচলতে। কাৰণ চোৱা এতিয়া তুমি কৈছা যে আমি যিহেতু অসমৰ বাসিন্দা। আমি যদি অৰুণাচল প্ৰদেশলৈ ফুৰিবলৈ যাওঁ তেতিয়া আমাৰ কেনেকুৱা লাভালাভ হয়, তাৰ ওপৰত তুমি দুই এটা কথা কৈছা। তাৰ ওপৰতো কি হ'ব আমি যদি সেই বেলেগ এখন ঠাইলৈ যাওঁ। ফুৰিবলৈ। আমাৰ ইয়াৰ পৰা। তেতিয়া কি হ'ব সেই জনগোষ্ঠী আচলতে যিবিলাক ধৰ্মাৱলম্বী লোক, সেই ধৰ্মৰ ক্ষেত্ৰতো আমি কিছু কথা জানিব পাৰিম। আচলতে তেওঁলোক মানে কেনেকুৱা ধৰণৰ পূজা-পাতল কৰে বা তেওঁলোকৰ
হয়। হয়।
তেওঁলোকৰ সেই ধৰ্মৰ লগত জড়িত, বিভিন্ন স্থানসমূহো চাব পাৰিম। যেনেকৈ আমাৰ অসমীয়া মানুহৰ যেনে - কৈ নামঘৰ থাকে, বা তোমাৰ মুছলমানসকলৰ যেনেদৰে মছজিদ থাকে। সেই তেনেকুৱা ধৰণৰ সেই জনগোষ্ঠীৰ লোকসকলৰ বা কি আছে, সেইখিনি আমি জানিব পাৰিম। সেইখিনি কি হ'ব। সেইখিনি আমাৰ বাহ্যিক আমাৰ মগজুত থাকি যাব। কাৰণ উম। এতিয়া আজি আজিকালি ধৰা শিক্ষাৰ ক্ষেত্ৰত এনেকুৱা কিছুমান পৰীক্ষাত প্ৰশ্ন সোধে, তোমাৰ বিভিন্ন জনগোষ্ঠীৰ ওপৰত বা বিভিন্নলোকৰ ওপৰতো সেই পৰীক্ষা কাকতত মানে প্ৰশ্নবোৰ দেখিবলৈ পোৱা যায়। এতিয়া সেইক্ষেত্ৰত যদি তেনেকুৱা আমাৰ যদি ভাগ্য ভাল থাকে, তেনেহ'লে সেই ক্ষেত্ৰতো আমি প্ৰশ্ন পাই যাব পাৰো। বা অৰুণাচল অৰুনাচলবাসীৰ ওপৰত যদি আমি প্ৰশ্ন পাই যাওঁ, তেতিয়াও আমি কি হব আমাৰ সেই ক্ষেত্ৰত লাভ হব। কাৰণ আমি সেই জেগাবিলাক আমি ভ্ৰমণ কৰি আহিছো। বা ফুৰি আহিছো। এতিয়া মানে কি হৈছে আজিকালি মানুহে সেই ভ্ৰমণৰ ক্ষেত্ৰত একেবাৰে ধ্যান নিদিয়ে। এ আৰু বিশেষকৈ কি হয়, আমাৰ যেতিয়া ককাহঁতে এতিয়া বহুত জেগালৈ ফুৰিবলৈ যায়। বা ভ্ৰমণ কৰিবলৈ যায়, সেই আচলতে বৃদ্ধলোক লোকসকলে যি ভ্ৰমণ কৰে, তাক আচলতে তীৰ্থযাত্ৰা বুলি কোৱা হয়। কাৰণ সেই বৃদ্ধ- বৃদ্ধলোক সকলেতো তোমাৰ এই হোটেল-চোটেল এইবিলাক পাৰ্ক- চাৰ্ক ফুৰিবলৈ নাযায়। যিহেতু তেওঁলোকে ভগৱানৰ ওপৰত সম্পূৰ্ণ বিশ্বাসী তেওঁলোকে কি কৰে, মঠ-মন্দিৰ ফুৰিবলৈ যায়। কিন্তু কি হৈছে বৰ্তমান সময়ত আমাৰ যিসকল লোক মানে বৃদ্ধ বয়সলৈ যাবলৈ লৈ আছে তেওঁলোকে কি কৰে, এই মঠ-মন্দিৰৰ ওপৰত তেওঁলোকৰ ভৰসাটো ইমান নাই। মানে বিশ্বাসটো নাই। তেওঁলোকে ভাবে কি আমি ভগৱানতো দেখা নাই, আমি ভগৱানক কেনেকৈ বিশ্বাস কৰিম। বা আমি কেলে মন্দিৰ চাবলৈ যাম। সেইবিলাক মনোভাৱ কিন্তু আমি আগৰ যিখিনি কাহিনী তাত আমি পাই আহিছো যে- আমাৰ পুৰণিকালৰ আজিৰ পৰা যুগ -যুগ বছৰৰ আগত যিখিনি ঋষিমুনি আছিলে, তেওঁলোকে কিন্তু এই যুগ- যুগ, বছৰ -বছৰ ধৰি তপ -জপ কৰিও ভগৱানৰ দৰ্শন লাভ কৰিবলৈ সক্ষম হোৱা নাছিলে। আৰু তেওঁলোক আচলতে কি আছিলে, তেওঁলোক এক নম্বৰ মানে সত্যবাদী লোক আছিলে। তেওঁলোকে কেতিয়াও মিছা কথা নকয় বা জীৱনত এটাও পাপ কাম নকৰাক কয়, তেওঁলোকে ভগৱানৰ দৰ্শন লাভ কৰা নাছিলে কিন্তু বৰ্তমান কি হৈছে আমাৰ মানুহবিলাকলৈ যদি চোৱা, তেওঁলোকে সত্যৰ কথা খুব কমেই কয়। একদম বেছি সময় তেওঁলোকে মিছা কথাই কয়। আৰু ধৰা জীৱনটোত কিমান কি পাপ কাম কৰে, তেওঁলোকেতো সেইখিনি বুজি নাপায়। সেইখিনি ওপৰৰ পৰা ভগৱানে চাই থাকে। সেই ক্ষেত্ৰত যদি তেওঁলোকে ভাবে যে আমি ভগৱানক দেখা নাই। সেইখিনি তেওঁলোকৰ ধাৰণা, কাৰণ তেওঁলোক সত্যৰ ওপৰতো প্ৰতিষ্ঠিত নহয়। আৰু তোমাৰ একো পাপ কাম নকৰাকৈ থকা নাই। তেনে ক্ষেত্ৰত তেওঁ বাৰু ভগৱানক কেনেকৈ দৰ্শন লাভ কৰিব। এতিয়া সেইক্ষেত্ৰত চাবলৈ গ'লে আমাৰ ধৰক ককাহঁতে কেইদিনমান আগত এ তীৰ্থমূলক ভ্ৰমণ মানে কৰি আহিছে। আৰু দেই তোমাৰ মঠ- মন্দিৰ ফুৰি আহিছে, সেই তেতিয়া মই এটা কথা লক্ষ লক্ষ্য কৰিলো দেই। তোমাৰ আচলতে ভ্ৰমণ কৰিবলৈ যোৱাটো ডাঙৰ কথা নহয়। কিন্তু সেই ভ্ৰমণলৈ যাওঁতে কিছুমান আচলতে পৰিকল্পনাও আমি হাতত লব লাগিব। এতিয়া মই ককাহঁতৰ ক্ষেত্ৰত দেখিলো কাৰণ, তোমাৰ এটা ভ্ৰমণ কৰিবলৈ যাওঁতে তুমি এজন কেৱল মানে ধৰা, তিনিজন বা চাৰিজন ব্যক্তি নোযোৱা ন তেনেকুৱা ভ্ৰমণত। প্ৰায় তোমাৰ পঞ্চাছ, ষাঠিগৰাকীমান ব্যক্তি একেলগে যায়। সেই ক্ষেত্ৰত কি কৰিছে আমাৰ মানে ককাহঁতৰ পৰা এ আধাৰ কাৰ্ডৰ এটা, এটা কপি তেওঁলোকক জেৰক্স বিচাৰিছে। কাৰণ
হয়, হয়।
আৰু তেওঁ যে, মানে সেই ভ্ৰমণলৈ গৈছিলে সকলোৰে লগত। সেইটো প্ৰুফ লৈছে। তাৰপিছত তেওঁলোকৰ সুধিলো যে আপোনালোকে আধাৰ কাৰ্ড কিয় লৈছে, তেতিয়া তেওঁলোকে কৈছে যে আমি টো অকল এখন ঠাইলৈ ফুৰিবলৈ নাযাওঁ, বিভিন্ন ঠাইলৈ বিভিন্ন মঠ-মন্দিৰ চাবলৈ যাম। তেতিয়া, যে কি হ'ব যদি, এজন মানুহ যদি আমাৰ হিচাপ কৰোঁতে, যদি কমিও যায়। তেতিয়া আমি কি কৰিব পাৰিম, আচলতে কোনজন ব্যক্তি আমাৰ মাজৰ পৰা নাইকিয়া হৈছে বা কোনজন থাকি আহিলে হেৰালে সেই বস্তুটো আমি গম পাম। তেতিয়া মানে কি হ'ব যদি সেই কাৰ্ড সমূহ জমা নললেহেতেন বা তেওঁলোকৰ এ প্ৰমাণ নললেহেঁতেন তেতিয়া হয়তো গম নাপ পালে হেতেন যে আচলতে কোনজন মানুহ নাই। তেতিয়া কি হ'ব যদি আধাৰ কাৰ্ডখন তো গম পাব যে, আচলতে এইজন নাই তেতিয়া কি কৰিব পাৰিব, দিৰেক্টলী আজিকালি বিভিন্ন ধৰণৰ স্মাৰ্টফোন আছে, মোবাইল ফোন আছে। তেওঁ মানে ডাইৰেক্টলি কণ্টেক্ট কৰিব পাৰিব যে আমি এনেকোৱা জেগাত আছোঁ, আপুনি আমাৰ ইয়ালৈ গুচি আহক বা আপুনি থাকি আহি হিলে, সেইয়েহে তেনেকুৱা ধৰণৰ, আৰু তোমাৰ মই আৰু কিছুমান কথা লক্ষ্য কৰিছো তোমাৰ ককাহঁতে কি কৰিছে, আমাৰ ধৰা ককাহঁতৰো কিছুমান বেমাৰ আছে ধৰা। প্ৰেছাৰ হওক, বা চুগাৰ হওক, তেওঁলোকে কি কৰিছে ভ্ৰমণত কেইদিন হ'ব আহ যোৱাৰ আগদিনা হিচাপ কৰিছে। বা আমাৰ অহা-যোৱা মিলা তোমাৰ পাঁচ দিন লাগিব। দে তেতিয়া ককাই কি কৰিছে সেই পাঁচ দিনৰ কাৰণে, যি ঔষধ পাতিৰ প্ৰয়োজন সেই ঔষধ পাতিখিনিটো কিন্তু তেওঁ লগত লৈ লৈছে। কাৰণ তোমাৰ ভ্ৰমণ সেই নিজৰ দায়িত্ব। ত' খিনি আচলতে নিজে ল'ব লাগিব, এতিয়া তুমি ধৰা ভ্ৰমণ কৰিবলৈ এনেকুৱা জেগালৈও যাব পাৰা, য'ত তোমাৰ সেই ঔষধ পাতিখিনি কিনিবলৈ সুবিধা নাপাবও পাৰা। তেতিয়া তুমি কি কৰিবা নিজৰ নিজৰ স্বাস্থ্য হানি কৰি তুমি ভ্ৰমণ কৰিব নোৱাৰা নহয়। এতিয়া এ যদি তুমি সেই ঔষধ পাতি লগত লৈ যোৱা, তোমাৰ যেনেকুৱাই জেগালৈ ভ্ৰমণ কৰিবলৈ নাযাওক, তাত লাগিলে এখন দোকানো নাথাক থাকক তেতিয়া কি হব, তোমাৰ একো অসুবিধা নহয় তোমাৰ বেমাৰো তুমি নিয়ন্ত্ৰণত ৰাখিব পাৰিবা। আৰু তেনেকুৱা ধৰণৰ কথা আছে ধৰা। ভ্ৰমণলৈ যাওঁতে, আমাৰ ককাহঁতে পাঁচদিন বা ছদিনৰ কাৰণে তেওঁলোকৰ যিখিনি পিন্ধিবলগীয়া বস্তু টো আ কাপোৰ সেইখিনি, তেওঁলোকে লগত লৈ লৈছে। কাৰণ যদি তুমি পাঁচ দিন পিন্ধা, তেতিয়া তোমাৰ ঘামৰ তোমাৰ শৰীৰৰ পৰা যিখিনি ঘাম ওলাব আচলতে, সেই ঘাম খিনি সেই কাপোৰ খিনি শুহি ল'ব। আৰু তুমি একেযোৰ কাপোৰে যদি পাচ দিনলৈকে পিন্ধা তেতিয়া তোমাৰ বিভিন্ন অ', বেমাৰো হ'ব পাৰে আচলতে, শৰীৰত তোমাৰ খৰ হ'ব। হয়, এনেকুৱা খজটি বেমাৰ হ'ব পাৰে বা তোমাৰ ইচকিনৰ প্ৰবলেম হ'ব পাৰে। সেই ক্ষেত্ৰত ক্ষেত্ৰত মানে এইবিলাক সচেতনতা আমি নিজে লোৱা ভাল। এতিয়া, আমিও যদি তোমাৰ ভৱিষ্যতে কেতিয়াবা এনেদৰে ভ্ৰমণ কৰো বুলি ভাবো তেনেহ'লে এইখিনিয়ে আমাৰ ধৰা ঔন ৰিস্ক, আচলতে নিজৰ এইখিনি ৰিস্ক ল'ব লাগিব তোমাৰ। কিবা যদি বেমাৰ আছে, তেনেহ'লে সেই বা নিজৰ যি কাপ কাপোৰ-কানি বা নিজৰ যিখিনি তুমি নিজৰ ওপৰত যিখিনি ল'ব লাগে ব্যৱস্থা সেইখিনি নিজে ল'ব লাগিব। কাৰণ, বাকী মানুহে তোমাৰ ভ্ৰমণ এৰেঞ্জমেণ্ট হে কৰি দিব তোমাৰ নিজৰ দায়িত্ব তুমি নিজে লব লাগিব, সেই ক্ষেত্ৰত চাবলৈ গলে আচলতে ভ্ৰমণৰ পৰা আমাৰ বহুতো লাভো হয় এনেধৰণে ভ্ৰমণ কৰিব